হয় হয়
অ কোৱা
ঘৰত আছা নে?
অ, ঘৰতে আছো কোৱা? কি কৰি আছা তুমি?
মই আছো এনে মোবাইল চাই আছো অ, তুমি কিবা কৰি আছা নেকি?
নাই-নাই এনেই আছো দিয়া কোৱা?
বিশেষ কথাৰ উপৰত আলোচনা কৰিবলৈ ফোন কৰিলো।
হয় কোৱাচোন কি বিষয়?
গছ-গছনি ৰোপণক লৈ আজি এটা আলোচনা কৰিম বুলি ভাবি মই তোমালৈ ফোন কৰিলো।
অ', ঠিকে কৈছা তুমি এইটোতো খুব ভাল বিষয়। যিহেতু গছ-গছনি আমাৰ বাবে বহুত অ, দৰকাৰী বুলিয়ে ক'ব লাগিব। গছ-গছনি নহ'লেতো আমি থাকিব নোৱাৰো ন'?
হয় তুমি ঠিক কথাই কৈছা গছ-গছনি ৰোপন কৰিব লাগে যিমান গছ-গছনি আমাৰ জীৱনত বাবে অতি প্ৰয়োজনীয় গছ অবিহনে মানুহ বা কোনো জীৱ-জন্তু জীয়াই থাকিবই নোৱাৰে।
অয় হয়। যিহেতু আমি আ কবলৈ গ'লে জীয়াই থাকিবলে সকলো বস্তুখিনিয়ে আমি গছৰ পৰা পাওঁ। তুমি আ-অক্সিজেনৰ পৰা আদি কৰি খোৱা বা পিন্ধালৈ বা ঘৰতো আমি ঘৰত যিটো ঘৰত আমি থাকোঁ সেই ঘৰটোও আমি আহ গছ-গছনিৰে আমি বনাই লওঁ যেনেকে কাঠ ব্যৱহাৰ কৰি তাৰ
হয় তুমি ঠিক কৈছো কাৰণ বৰ্তমান যিটো গছ -গছনি ৰোপন কৰিবলৈ বৰ্তমান সময়ত তোমাৰ দেখা যায় যে প্ৰদূষন বৃদ্ধি হৈ যাই আছে তোমাৰ গোলকীয় উষ্ণতা বৃদ্ধি হৈ যাই আছে ত' আমি তাৰ বাবেও গছ-গছনি ৰোপন কৰিব লাগে তুমি ইয়াৰ ওপৰত কি ক'ব খুজিবা?
হয় আমি এইটো-এইটোতো আমি এনেও কৰিব লাগে মই ভাবো গছ-গছনি মানুহে এনেও ৰুব লাগে তুমি সেইয়া গোলকীয় উষ্ণতা বাঢ়ক বা নাবাঢ়ক কাৰণ গছ-গছনি তো আমাৰ বাবে উপকাৰী ন, তাক ৰুলেতো আমাৰ কোনো ধৰণৰ ক্ষয় নহয় বা কোনো ধৰণৰ ক্ষতি নকৰে গছ- গছনিয়ে আমাক সেইবাবে মই ভাবো আৰু গছ-গছনি ৰুব লাগে বা গছ-গছনি ডাল ৰুই উঠিয়ে যেনেকে এনেই পেলাই থব নালাগে আৰু। তো মুঠতে ব্যৱহাৰ কৰিব লাগে ভালকৈ। তাত পানী দিব লাগে বা অ, য'ত ৰ'দ পৰে আৰু ভাল ঠাই তেনেকে ঠাইত ব লাগে।
হয় এইটো কথাই কথা কাৰণ বৰ্তমান সময়ত আমি দেখা যায় যে পাঁচজন বা অন্য কোনো এটা অনুষ্ঠান গছ- গছনি ৰোপন কৰি তাত সেনেদৰে থিয় হয় তাৰ কাৰনে যত ত্ন লোৱা নহয়।
যাৰ বাবে মানে মৰি যায় আৰু অ',
অ, কটা গছ - গছ -গছনি দৈনন্দিন আছে।
অ, ক'বলৈ গ'লে গছ-গছনি কটা হৈছে বাবে আজিকালি কি ক'ম, তোমাৰ গোলকীয় উষ্ণতা বাঢ়ি গৈছে। আগত যেতিয়া আমি গছ-গছনি ৰোপন কৰিছিলো বা গছ-গছনি কটা পৰিমান সিমান খিনি নাছিল, ত', তাৰ ফলত কি হৈছিল তোমাৰ বায়ু, বতাহ সেইবোৰ শুদ্ধ হৈ আছিল। এতিয়া চাবলৈ গ'লে, আমাৰ গছ-গছনিবোৰ কাটি পেলোৱাৰ বাবে আমাৰ যিবোৰ কাগজ, কাগজ তৈয়াৰ কৰাৰো আমাৰ অকনমান অসুবিধা হৈছে। যিহেতু কাগজসমূহ আমি গছ-গছনিৰ পৰাই পাওঁ, চাবলৈ গ'লে।
সেইবোৰ আৰু বহুত-বহুত সমস্যা আৰু, গছ-গছনি নাথাকিলেতো আমি থাকিবই নোৱাৰা। আমি বুলি নহয়, কোনো জীৱই থাকিব নোৱাৰে, কোনো জন্তুৱে থাকিব নোৱাৰে। ত, সেইবোৰেই আৰু।
গছ-গছনি কটাৰ ফলত আহ, খৰাং বতৰটো দীঘল হৈ গৈ আছে।
বতৰ খৰাং হৈ গৈছে। অ, ৰ'দৰ উষ্ণতা কমি গৈছে বা ভূপৃষ্ঠৰ পানীসমূহ কমি গৈছে দিনক দিনে, তুমি চাব পাৰা বা পানীসমূহ লেতেৰা হ'ব ধৰিছে, লাহে-লাহে পানীৰ পৰিমণ বোৰ কিছু-কিছু ঠাইত কমি অহা দেখা গৈছে, মৰুভূমিসমূহো বাঢ়িছে এতিয়া বৰ্তমান দিনত চাব গ'লে মৰুভূমিৰ সংখ্যা বহুত বাঢ়িছে। যিহেতু গছ-গছনি কমি গৈছে লাহে-লাহে সকলোৱে নিজৰ সুবিধাৰ বাবে গছ-গছনিবোৰ কাটি পেলাই, কিন্তু সেই গছ-গছনিবোৰে যে আমাক কিমান সহায় কৰি আছে, সেইখিনি কথা কোনো নাভাবে বা কোনো চিন্তাও নকৰে, সকলোৱে নিজৰ ঘৰ বনাবলে বা মাটিসমূহ চাফা কৰিবলে সেইবোৰ বা ৰাস্তা বহল কৰিবলৈ, এইবোৰ কাৰণত গছসমূহ কাটি পেলাই আজিকালি।
দেখা যায়, মানুহে নিজৰ ঘৰ, ৰাস্তা, উদ্যোগ স্থাপন আৰু অন্যান্য উন্নয়নমূলক কামৰ বাবে গছ-গছনি কাটিছে। সেই অনুপাতে যদিও চোৱা যায় গছ ৰোপন কৰা, ধৰা, গছ ৰোপন কৰা দেখা নাযায় আৰু যদি চাব যোৱাই তেনেহ'লে গছ কেৱল মানুহৰ বাবেই নহয়, চৰাই-চিৰিকতি, জীৱ-জন্তু আদিৰ বাবে আশ্ৰয় স্থল হৈ পৰে, যদি বন্ধ হয়, তেন্তে বহু জীৱৰ অস্তিত্ব বিপদত পৰিব পাৰে। ত, তুমি কি ভাবা চৰকাৰে গছ-গছনিৰ ৰোপণৰ ক্ষেত্ৰত কেনেদৰে গুৰুত্ব দিব লাগে?
উম, অ। চৰকাৰে গছ-গছনি ৰূপনৰ ক্ষেত্ৰতো বহুতেই গুৰুত্ব দিব লাগে, মই ভাবো। উম, কিন্তু বৰ্তমান সময়ত টো দেখা গৈছে, তেনেধৰণৰ কোনো গুৰুত্ব দিয়া নাযায়, অকল বিশ্ব পৰিৱেশ দিৱসৰ দিনাখনেই যে দুই-এটা গছ পুলি ৰুৱে, সেইখিনিয়ে কৰি কিনে তাতে সামৰি থৈ দিয়ে গছ পুলি ৰোপনৰ ক্ষেত্ৰত কোনো তেনেকে বিশেষ ধৰণৰ সুবিধা আগবঢ়োৱা নাই বা কোনো তেনে বিশেষ ধৰণৰ কাম কৰা নাই, প্ৰথম আগতে মই দেখিছিলোঁ দুই এটা তোমাৰ অ লোকে মানে আৰু নিজে অ গছ পুলি ৰুবলৈ আগ আগবাঢ়ি আহিছে, কিন্তু বৰ্তমান সময়ত সেইবোৰ মানে লাহে লাহে কমি আহিছে মই ভাবোঁ আৰু এইবোৰ ক্ষেত্ৰত আ গুৰুত্ব দিব লাগে কাৰণ গছ থাকিলেতো আমি থাকিম ন। এতিয়া চৰকাৰে কি গুৰুত্ব দিব লাগে সেইটো এটা কথা হ'ল যে বিশ্ব পৰিৱেশ দিনাখন পৰিৱেশ দিৱসৰ দিনাখন অকল গছপুলি ৰুলেই নহয় সেই গছ কেইডালৰ যত্নও ল'ব লাগিব, তাৰ লগতে অকল বিশ্ব পৰিৱেশ দিৱস দিনাই নহয় অন্য দিনতো যাতে গছপুলি ৰোপণ কৰে লোকে আৰু বেলেগ কটো নহ'লেও নিজৰ ঘৰতে যাতে ৰুৱে। সেইটো অকল চৰকাৰৰে দায়িত্ব নহয়, আমাৰ সাধাৰণ মানুহৰো সেইটো কৰ্তব্য আৰু।
কথা কিন্তু বৰ্তান সমমত দেখা যায় বৰ্তমান সময়ত দেখা যায় যে চৰকাৰেও উন্নয়নমূলক কামৰ ক্ষেত্ৰত গছ-গছনি কাটি ধ্বংস কৰি আছে ত' চৰকাৰে উন্নয়নৰ নামত যি গছ-গছনি কাটি আছে তাৰ ওপৰত তুমি কি ক'ব খুজিবা?
উম উন্নয়নৰ নামত গছ-গছনি কটা সেইটোতো এটা বহুত ডাঙৰ ভুল বুলি ভাবোঁ মই। কাৰণ গছ এডালে কেতিয়াও তোমাৰ উন্নতিৰ পথত মানে বাধা নিদিয়ে। তুমি যদি সেই গছডাল যদি নাকাটি কিবা এটা বেলেগ বেলেগ ব্যৱহাৰ কৰা ধৰি লোৱা যিটো তুমি দিশত বা ৰাস্তা বনাব ধৰিছা বা ঘৰ বনাব ধৰিছা বা যিকোনো কোম্পানী এটা বনাব ধৰিছা তাৰ পৰা অকণ আঁতৰত আহি কেনে যদি তুমি গছ পুলি ৰুৱা বা তুমি এনেকুৱাও কৰিব পাৰা তুমি হয় গছ পুলি এডাল কাটিছা তুমি হয়, কিন্তু তাৰ পিছতো যদি তুমি গছ পুলি আকৌ ৰোপন কৰা সেইটোও এটা ক'ব পাৰি সেইটো এটা ভাল উপদেশ আৰু এইটো কৰিব লাগে মানুহে সদায়। গছপুলি এজোপা কাটি কেনে মই ভাবোঁ আৰু দুজোপা গছ পুলি ৰুব লাগে যাতে পৰিৱেশটো ভাৰসাম্যটো ভাৰসাম্যতাত টো বজাই ৰাখিব পাৰে আৰু।
ঠিকেই কৈছা কাৰণ অ বৰ্তমান সময়ত চৰকাৰে যি অ গছ-গছনি কাটিছে সেই অনুপাতে কিন্তু গছ ৰোপন কৰা দেখা নাযায় আৰু বহু সময়ত বহুতো অনুষ্ঠানত গছ-গছনি ৰোপন কৰা হয় কিন্তু পিছত যত্ন লোৱা নহয়। তাৰ ফলত গছ-গছনি বা গছ পুলিসমূহ মৰি যায়। সেইবাবে মই ভাবোঁ প্ৰতিজন নাগৰিকে গছৰ যত্ন লোৱাৰ দায়িত্ব ল'ব লাগে। আৰু বিদ্যয়ালয়, গাঁও, চহৰ চৰকাৰে বিভিন্ন সংগঠনে একেলগে লগ হৈ কাম কৰিলে এই গছ
উম।
গছপুলি ৰোপণৰ ওপৰত গুৰুত্ব দিলে মানে যিটো প্ৰদূৰষণৰ সমস্যা তাৰ ওপৰতো বহুখিনি প্ৰভাৱ পৰিব বুলি মই ভাবোঁ।
হয় হয়। এনেও গছ পুলি ৰোপন কৰিলেটো তোমাৰ অকল প্ৰদূষণৰ ওপৰতে নহয়। য'ত যিমান যি পৰিৱেশক লৈ সমস্যা আছে সেই সকলোসমূহ সমাধান হ'ব বুলি মই ভাবোঁ। যিহেতু গছপুলি ডালেই আমাৰ প্ৰধান আঁ, মাটিৰ সাৰৰ পৰা আৰম্ভ কৰি আমাক অঁ স্বচ্ছ বায়, বায়ু দিয়াৰ পৰা অঁ, বতাহ দিয়াৰ পৰা সকলোবোৰ গছপুলি এজোপাই কৰে, তোমাৰ বৰষুণৰ পৰা আদি কৰি সকলো সকলো ক্ষেত্ৰ আৰু গছ পুলি এজোপাই তোমাৰ ৰক্ষা কৰি আহিছে, আগৰ পৰা। সেয়ে, সকলোবোৰ এই এই কমচে কম আ গছপুলি ৰোপণৰ ওপৰত অ আমাৰ জনসাধাৰণেয়ো গুৰুত্ব দিব লাগে। চৰকাৰে গুৰুত্ব দিয়াৰ ওপৰত আমি ভাবি থাকিলেই নহ'ব। আমি নিজেয়ো জনসা ধাৰণেও নিজেও কৰিব লাগিব এইসমূহ কাম।
বৰষুণত
হয়, আমি যদি প্ৰতি বছৰে অন্তত এটা বা দুটা গছ ৰোপণ কৰি সেই গছডাল ডাঙৰ নোহালৈকে যত্ন লয়, তেন্তে অতি কম সময়তে আমাৰ চাৰিওফালে পৰিৱেশ সে সেউজীয়া হৈ পৰিব, আৰু তোমাৰ চাৰিওফালৰ পৰিৱেশ
সেউজীয়া হোৱাৰ লগতে, তাত ছাঁ দিব বা বিভিন্ন চৰাই চিৰিকটিয়ে চৰাই চিৰিকটিৰ আশ্ৰয় স্থল হৈ উঠিব, বতাহ ঠাণ্ডা হৈ থাকিব।
হয় হয়।
প্ৰদূষণৰ ক্ষেত্ৰতে ই ভালেখিনি প্ৰভাৱ পৰিব, পেলাব বুলি মই ভাবোঁ।
হয়, নিশ্চয়। ময়ো বিচাৰো, যাতে চৰকাৰেই হওঁক বা আমাৰ জনসাধাৰণেই হওঁক সকলোৱে যাতে
আমাৰ এই গছ পুলি ৰোপণৰ ক্ষেত্ৰত, যাতে আগুৱাই আহে। আ সকলো আগুৱাই আহিব লাগিব। নহ'লেতো কেতিয়াও নহ'ব ন, এতিয়া মই আ গুৱাই আহিলে সকলোবোৰ যদি নাহে, মই কিমান খিনিলৈকে কৰিব পাৰিম। যদি সকলোবোৰ আগুৱাই আহে, আমিতো আৰু বহুত খিনিয়ে কৰিব পাৰিম। আমি গোটেই বিশ্বখনেই আমি সেউজীয়া কৰি তুলিব পাৰিম, সেইটো আমাৰ আমাৰ নিজৰে ভাল হ'ব ন, যেতিয়া হয়।
হয়, একেবাৰে ঠিক কৈছা তুমি, গছ বচোৱা কাৰণে আমি নিজৰ জীৱন, সমাজ আৰু ভৱিষ্যতৰ সুৰক্ষা কৰা, সুৰক্ষা কৰা বুলি মই ভাবোঁ। যদি, সকলো মানুহে একলগে আগবাঢ়ি আহে, তেন্তে, আমাৰ দেশৰ সেউজীয়া হৈ উঠিব, সুন্দৰ হৈ উ ঠিব আৰু প্ৰদূষণ মু
উম, হয় হয় ঠিকে কৈছা তুমি।
এয়া বাৰু আজিলৈ সামৰিছো।
অঁ, ঠিক আছে দিয়া, তুমিও গছ পুলি ৰোপণ কৰি থাকিবা বাৰু।
ঠিক আছে দিয়া।
অ'কে।